হেল্ল'।
হয়।
অ', চাইফুল
হয়।
হয়, আমি আজি কথা পাতিম পৰিয়াল পৰিকল্পনা লৈ পেলাই।
হয়, হয়।
হা হয়, তুমি বিয়া, বিয়া পাতিছানে?
মইতো বিয়া পাতা নাই।
আচ্ছা বিয়া পাতা নাই, তোমাৰ বয়স কিমান হৈছে?
মোৰ বয়স হ'ল বৰ্তমান টুৱেণ্টি নাইন।
টুৱেণ্টি নাইন অ'। ভাৰতীয় আইন অনুসৰি অনুসৰি এ, এটা ল'ৰাই আ কিমান বয়স লাগে বিয়া পাতোতে?
এই টুৱেণ্টি ওৱান।
একৈশ বছৰ হয় আৰু ছোৱালীৰ?
ওঠৰ বছৰ।
ওঁঠৰ বছৰ, এতিয়া কথা হল যে তোমাৰ বয়সটো হৈছে ঊনত্ৰিশ হয়নে?
হয়।
এতিয়া তোমাৰ যিটো ভাৰতীয় আইন অনুসৰি তুমি এতিয়া প্ৰাপ্ত বয়স তোমাত বিয়া কৰাৰ যিটো বয়স সেইটো এতিয়া পাৰ হৈ আছে মানে।
হয়।
ত সোনকালে বিয়া পাতিব লাগিব এতিয়া তোমাৰ। অ। তুমি কেতিয়া লৈ মানে বিয়া পাতিবা বুলি ভাবিছা?
মই ভাবিছো এইটো বছৰতে মানে বিয়া পাতিম বুলি ভাবি আছো।
আচ্ছা এইটো বছৰতে মানে অ', এতিয়াও সোমাই আছে মানে যিটো যিহেতু আৰু ছয় মাহ আছে।
হয়, হয়।
তুমি ছোৱালী চাইছানে?
চোৱা নাইছ।
চাব লাগিব এ
তুমি মই শুনা মতে তুমি প্ৰেম কৰি বিয়া পাতিবা।
নহয়, নহয়।
মই জীৱন ত' তুমি যাৰ লগত প্ৰম কৰা তাক বিয়া পাত তুমি যাৰ লগত প্ৰেম কৰা তাক তাক বিয়া পাতিব নে নকৰা?
মই বৰ্তমান কাৰো লগত প্ৰেম নকৰোঁ।
তুমি যে যে পা চেনিবিলাক যে খাই থাকা। ইনষ্টাগ্ৰামত সেই চেনিবিলাক কি হ'ব তেতিয়া?
নাই, নাই, এইটো কোনে কৈছে?
এইটো তথ্য আছে মোৰ ওচৰত।
নাই, নাই, এইটো মিছা কথা এনে মানে ভুল ইনফ'ৰ্মেশ্বন দি আছে কোনোবাই আপোনাক।
আচ্ছা। তে এতিয়া কথা হ'ল যে আমি জানো সৰু পৰিয়াল, সুখী পৰিয়াল
হয়, নি
অ', দুটা বচ্চা বেষ্ট।
আপুনি বিয়া পাতিছেনে? আপুনি কি প্ৰেম কৰিছে নাই নাই ঘৰৰ মানুহ চাই
নাই নাই ন মোৰ সম্পূৰ্ণ এঞ্জ হয়। টো আপোনাৰ চাই চিতি বিয়া পাতা।
এতিয়া আপোনাৰ মানে। পৰিয়ালৰ কিমান জন সদস্য হ'ল?
তিনজন সদস্য মই মোৰ মিছেছ মা মানে মোৰ ভনীয়েক। আৰু আ মোৰাৰ এটা ল'ৰা আছে।
আপোনাৰ বৰ্তমান মানে। কেনেকে চলি আছে সংসাৰটো?
সংসাৰটো কবলৈ গ'লে ইমানো মানে আমি। মই এটা অ আহ? প্ৰাইভেট মানে ব্যক্তিগত খণ্ডত কাম কৰি আছো। অ ঘৰৰ ওচৰতে সামাজ। কাম সামাজিক কাম কাজৰ লগত জড়িত আৰু। সেইটো এটা সংস্থা হয় যিটো সংস্থাত কাম কৰি আছো এতিয়া। উম আমাৰ এই গাঁৱত। আৰু
দেখা গৈছে যে বৰ্তমান সময়ত এই যে মানে মানে বিয়া লৰাই হওক বা ছোৱালী হওক বিয়া পতাৰ পিছতো। বেলেগ ল'ৰা ছোৱালীৰ লগত যিটো প্ৰেমৰ লীলা। সেইটো যে চলি আছে আপোনাৰ বাৰু এনেকে চলি আছে নেকি কৰ'বাত।
নাই নাই নাই নাই একচুৱেলি যেতিয়া বিয়া বিয়া পতা হয়। আৰু যেতিয়া বিয়া পতাৰ পাছত যেতিয়া আৰু ল'ৰা ছোৱালী হৈ যায়। তেতিয়া আৰু এইবিলাকৰ প্ৰতি কোনো ধাউতি নাথাকে তেতিয়া টেনচন মানে। চিন্তাটো আহি যায় যে কেনেকৈ মানে অকমান নিজৰ মাহিলী যিটো আয় সেইটো কেনেকৈ বঢ়াব পাৰি। কেনেকৈ অকমান আহ সং পইচা অকমান সংগ্ৰহ কৰিব পাৰি। ভৱিষ্যতৰ কাৰণে। কেনেকৈ লৰাৰ কাৰণে বা ছোৱালীৰ কাৰণে পইচা ৰাখ। তাতে সময়টো বেছি গুচি যায়।
গম পাইছো কিন্তু দেখা গৈছে বৰ্তমান সময়ত যিবিলাক মানে। মানে বোৱাৰী যিবিলাক বোৱাৰী আছে বা যিবিলাক বিয়া পতা ল'ৰা আছে সিহঁত বেছি মানে এনেকা পলাই ফুৰি আছে বা পলাই বেলেগৰ তিৰিক বেলেগে লৈ গৈ আছে যে এনেকে বৰ্তমান সময়ত বহুত চলি আছে ট্ৰেণ্ডিংত আছে এইটো।
হয়-হয় কথাটো বেয়া নহয় বাৰু কিন্তু এতিয়া কথা হ'ল অ কৰে এইবিলাক নকৰে মানে কিছুমানে আছে যিবিলাক বিয়া পাতাৰ পাছত মানে চেনি খাই থাকে।
ত'দেখাত এই ক্ষেত ক্ষেত্ৰত মানে যিটো বহু বিবাহ- বহু বিবাহ ক্ষেত্ৰত চৰকাৰে কিবা এটা আইন আনি আছে এই ক্ষেত্ৰত আপুনি কি ক'ব?
নাই যিটো চৰকাৰে যিটো আইন আনিছে সেই আইনটো দেখা গৈছে যে আইনটোত বাৰু কিছুমান কৈছে যে বহু বিবাহ যিটো মানে এটাতকৈ বেছি বিবাহ কৰিব নোৱাৰি। সেইটো মোৰ বোতেৰে ঠিকেই আছে আৰু যিটো গভমেণ্টে আৰু এটা আইন আনিছে যে এ লিভ ইন ৰিলেশ্বনশ্বিপত থাকিব নোৱাৰি যিটো আমি কওঁ যে বিয়া পত নপতাকৈয়ে লৰা আৰু ছোৱালী উপযুক্ত বয়স হ'লে সিহঁতে ৰাতি একেলগে থাকিব পাৰে। চ' এইটোৰো অকমান চৰকাৰে কৈছে যে থাকিব পাৰিব এতিয়া কিন্তু পঞ্জীয়ন কৰি কৰি পেলাই থাকিব পাৰিব মানে চৰকাৰৰ ওচৰত হিচাপ দিব লাগিব যে অ, হয় এতিয়া ল'ৰা ছোৱালী থাকিব ৰাতি কি কৰিব নকৰিব সেইটো এটা লিখিত আকাৰে লোকাল পুলিচক জনাব লাগিব। তাৰপিছত আৰু এটা কথা হৈছে যে। আমাৰ। অ ল'ৰা ছোৱালী বিলাক এইটো আহ আমাৰ ভাৰতবৰ্ষ এতিয়া। আমাৰ ভাৰতবৰ্ষত এতিয়া টোটেল। পপুল মানে জনসংখ্যা যিটো আছে। এই জনসংখ্যা পৃথিৱীৰ ভিতৰত সৰ্বাধিক।
সৰ্বাধিক।
সৰ্বাধিক ত সেই ব বস্তুটো আমাৰ অকমান চাব লাগিব যাতে জনসংখ্যাটো এনেকৈ ই
নিয়ন্ত্ৰণ কৰিব পৰা যায়
অ যিটো ধৰ্মৰ ভিত্তিত হয় একে মানুহ বড়ো মানুহ আদিবাসী মানুহ সিহঁতে পাঁচটা বিয়া কৰিলে প্ৰব্লেম নাই কিন্তু জেনেৰেল যিবিলাক মানুহ সিহঁতে আকৌ বিয়া পাতিব নোৱাৰে এটাতকে বেছি এইটো ঠিক নহয় সব ধৰ্মৰ কাৰণে
যেতিয়া আইন তেতিয়া আইন আহে এতিয়া মানে সমহ যিখন দেশৰ মানে আমি থাকো সেইখন দেশৰ যি কমিনিটি নহওক কিয় চবৰে কাৰণে সমান
একদম হয় আইন সকলৰ কাৰণে এটা কথা আছে কিন্তু
হয়
পৰা হওক বা কিন্তু এইটো ভুল কথা সম্পুৰ্ণ মিছা কথা পাৰে ভাৰতৰ যিবিলাক আইন আছে সেইবিলাক ভাৰতৰ হয়
চল এইবিলাক কৰাৰ মেইন উদ্দেশ্য কিবা আছে নিকি ভিতৰত ক কাৰণ আছে নিকি
ইমান খিনি উপলব্ধ কৰিব পাৰোঁ যে ভাৰতবৰ্ষৰ আইন
হয়
কিয় তাতে জীৱ-জন্তু থাকে তাতে গছ নি কাটে এইটো ভাল কথা। কিন্তু তাতে ট্ৰাইবেল মানুহ থাকিব পাৰিব, বড়ো মানুহ থাকিব পাৰিব। সেইটো বা কেনেকুৱা কথা ত মানুহ তো মান আৰু কিছুমানু সেইটো সুবিধা কৰি আছে।
হয়।
সেনেকুৱাকৈ হৈ আছে বস্তুখিনি আই আমি বস বা মই নিজেও এইটো মানো যে আইন সকলৰ বাবে নহয় সমান নহয়।
অ নহয়
আইন আ সবৰ কাৰণে বেলেগ বেলেগ
হয় এতিয়া দেখা গৈছে যে ট্ৰাইবেলৰ কাৰণে বেলেগ আইন জেনেৰেলৰ কাৰণে বেলেগ আইন
হয় এনেকুৱাই।
হয়।
ত' আমি পৰিয়াল আকৌ পৰিয়াললৈকে গুচি আহো আমাৰ যিটো জনসংখ্যা। জনসংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ হলে চব জাতি জনগোষ্ঠী একেলগে হৈ কাম কৰিব লাগিব। অকল জেনেৰেল মানুহ কাম কৰি পেলাই লাভ নাই এতিয়া আমি জেনেৰেল মানুহ বিলাক যদি চৰৰ সংসাৰ সীমিত কৰি আছে কৈ আছে যে দুটাতকৈ বেছি ল'ব নোৱাৰে। এটা বিয়া ব পাতিব লাগিব আকৌ বেলেগ। যি বেলেগ কমিউনিটিৰ মানুহে দস্তা পচটাকৈ বিয়া পাতি পঞ্চাশটাাকৈ ল'ৰা ছোৱালী জন্ম দিব। তেতিয়াতো আকৌ ভাৰতবৰ্ষৰ জনসংখ্যা বৃদ্ধি পাব কমটো নহয়।
সেইটো মানে আমাৰ যে জনচংখ্যা বৃদ্ধি হোৱাৰ যিটো নিয়ন্ত্ৰণ আনিব নিয়ন্ত্ৰণত আনিব লাগে। সেই সেইকাৰণে আমি কি কৰিব লাগিব আমাৰ গাঁও অঞ্চলত বৰ সজাগতা সভা পাতিব লাগে। কাৰণ আমাৰ গাঁও অঞ্চলৰ মানুহ বেছিভাগেই মানে অশিক্ষিত মানুহ মানে। সিহতে মানে। ইয়াৰ মানে এই ক্ষেত্ৰত ইমান মানে জ্ঞান নাই বা নলেজ নাই। এই ক্ষেত্ৰত আমি গাঁৱে গাঁৱে মানে কিবা এটা এৱাৰনেছ পাতি কিনে সিহঁতক
এৱাৰনেছ মানে সজাগতা।
সজাগতা সজাগ কৰিব লাগে ইহঁতক।
হয় একদম সচাই আমি এইখিনি কৰিব লাগিব। তাৰ পিছত জনসংখ্যা বৃদ্ধিৰ ফলত কি কি ক্ষতি হয়? প্ৰথম ক্ষতি হয় এটা পৰিয়ালত যদি মানুহ বেছি থাকে তেতি তিয়া সেইটো আৰ্থিকভাৱে দুৰ্বল হয়।
বিকুল হৈ যায়।
দ্বিতীয়তে হ'ল সেইটো ল'ৰা চে সেই তাতে পঢ়া শুনা কৰা দিগদাৰী হৈ যায় কাৰণ আজিকালি পঢ়া শুনাত বহুত খৰচ।
মাটিৰ মাটিৰো অভাৱ।
বনাব ক'ত খাব কি
এইটোয়ে
ভাল মানে পোছাক কিনি দিব নোৱাৰে। গুণগত খাদ্য খুৱাব নোৱাৰে।
যুক্ত খাদ্য খুৱাব লাগে, সেইটোও নোৱাৰে হা। ত' এই জনসংখ্যা যিমানে বৃদ্ধি হৈ থাকিব এই সমস্যাবিলাক সিমানেই।
ঠিক আছে আমি এই ক্ষেত্ৰত আৰু বেলেগ দিন আলো। চনা কৰিম।
আচ্ছা এতিয়া আমাৰ সময় হৈ গ'ল। আমি বাৰ মিনিটলৈকে কথা পাতিম যিহেতু অ অ অটো কাটি যাব। সেইটো ভাল মানে গুড প্ৰেক্টিচ হয়।
তাৰমানে মোৰ অলপ এটো ফোন আহিছে ইমাৰ্জেঞ্চি।
আচ্ছা আচ্ছাচ্ছা ঠিক আছে তেতিয়াহ'লে। আমি শুভৰাত্ৰি অহ অহ।